হেল্ল'
অঁ কোৱা
আহ কি কৰিছা!
আছো এনে মোবাইল চাই তুমি
আহ মইও এনে শুই আছিলো ৰবা চ ভাত চাত খালা
ভাত খালো অঁ।
অঁ কিহেদি খালা পিছে
আজি আমাৰ নিৰামিষ
অঁ নিৰামিষ চ আঞ্জা খাই ছা ঠিকে আছে এতিয়া শনিবাৰে এন নিৰামিষ খাব লাগে
আজ উল নাই উম উম। আ কি কৰি আছা।
অঁ এনে এতিয়া শুই আছো ৰবা মইও বহি কেনে?
উম উম। বাকী ক'তো যোৱা নাই নেকি তুমি?
নাই কতো যোৱাই হোৱা নাই। ভাবি আছিল মই এনে মন্দিৰত যাম বুলিকে
আহ কি মন্দিৰত যাবা
অঁ এনেতো ভাবিছিলো কামাখ্যা মন্দিৰত যাম বুলি কে কিন্তু কামাখ্যা মন্দিৰৰ সিদিনাখনে মানে অম্বু বেচি মেলা হৈছিলে নহয় তাতে আৰু ইমান গৰমত বহুত মানুহ বহুত মানুহ ভিৰ হৈছে ন তাত ত তাৰ কাৰণে মই ভাবিলো এতিয়া নগলো আৰু তাতে বহুত মানে উশাহ নিশাহ প্ৰব্লেম হৈ যা ন বেমাৰ হৈ যায় এনেকুৱা সেইটোৰ কাৰণে আৰু সিদিনাখন যোৱা নহল আহ
মইয়ো যাম বুলি ভাবিছিলো তাৰ পিছত মানে ভিৰ দেখা পাই মানে মই আৰু নোৱাৰিলো আৰু যাম অঁ
তাকতো ভিৰ দেখা পাৰেমানে নোৱাৰা হৈ গৈছো আৰু
উম আৰু ইমান মানুহ মাথা ঘুৰাই ঘুৰাই পৰিছে তাৰ পিছত একদম মানে চেঞ্চলেচ হৈ একদম
উম দেখিছো নিউজত দেখা পাই আছিলো অৱশ্য মানে গলে মানুহ কম হলে যাব পাৰে নি দিয়াচোন কিন্তু কামাখ্যা মন্দিৰৰ আৰুতো জানায়ে তাতে ৰহস্যময় মন্দিৰ সেইকাৰণে বহুত দূৰৰ পৰা মানুহ আহে অঁ এনেও মানে নৰ্মেল দিনতো নৰ্মেল দিনতো তাতে মানুহ মানে বহুত হয় তাতে আমি গৈছিলো নহয় নৰ্মেল দিনতো তাতে মানে বহুত এনেকুৱা মানুহ হয় অ বহুত ভিৰ হয় তাতে কিন্তু মানে যাই কেনে দৰ্শন কৰি আহি কেনে মনতটো ভাল লাগে আৰু
অ ত আৰু মাৰ শক্তি আৰু
অ তাতে মাৰ শক্তি আমাৰ এতিয়া এনেও অসমৰ এইটো চবতকে আহ কি কতো বিখ্যাত মন্দিৰ হয় আমাৰ
উম। তাকে ময়ো যাম যাম বুলি ভাবি আছিলো তাৰপিছত অম্বুবাচী মেলাত তেনেকে যাব ওলালো বাপৰে বাপা আৰু মানে যাবতো বহুত মন আছিল কিন্তু মানে মানুহবোৰ ইমান ভিৰ তাৰপিছত মাথা ঘূৰাইছে এইবিলাক মানে নিউজত পাই আৰু মই মানে গৈছিলো যাই পিনে মানে মই ঘূৰি আহিলো নোৱাৰিলো আৰু
অ ঠিকে আছে কাৰণ কেনেকুৱা যাবা যিহেতু বস্তুকে তাৰপিছত আৰু মাথা ঘূৰা যেনে কৰি যাবা তাতে আৰু বেয়া না দৰ্শনো কৰিব নপাবা লাষ্ট য ত' এইটোৰ সমস্যা হয় আৰু উম। বেয়া লাগে ভালো নালাগে এনেকুৱাকে পিছে তুমি কোনটো কোন টো মন্দিৰত কৈছা এতিয়ালৈকে অসমৰ
মই কামাখ্যা মন্দিৰত এবাৰ গৈছিলো।
অ
তাৰ পিছত মানে আৰু যোৱা হোৱাই নাই বাকী তেনেকে ভীমা শংকৰ মন্দিৰ গৈছিলো আৰু গৈছো। টো এনেকে আৰু আমাৰ ওচৰতে গনেশ মন্দিৰ এটা আছে ডাঙৰ।
অ।
অ তাতেও গৈছো সেনেকে
অ থিকে আছে আৰু যে আমাৰ যে নগাঁও যে আছে মিটকু য় মন্দিৰটো তাতে গৈছিলাানে তুমি? তাতে গৈছিলা? অ ইমান ধুনীয়া নহ তোৰ শিৱলিংতটো বহুত ডাঙৰ কৰে তাতেও মন্দিৰটোত যাই কেনে অ যাই কেনে অ বহুত ভাল লাগে খালি অলপ ৰাস্তাটো দূৰ হয়। ত তাপি মানে যাই কেনে আহি বহুত ভাল লাগে আৰু তাতে জাগা খিনিও বহুত ধুনীয়া এটা ভাল মানে এটা পজিটিভ এনাৰ্জি এটা পাই আৰু মানে
অ সেইটোতো হয়য়ে বাৰু ভগৱানৰ ওচৰত ভাল লাগেই।
মানে কি বহুত মানুহে কয় আৰু যে তাতে যি খোজা সেইবিলাক মানে সম্পূৰ্ণ হয় আৰু মনৰ কামনা
অ উম উম। তাকে মই গৈছো বাৰু
উম
আৰু কবাত কবাত যাম বুলি ভাবি আছোঁ এতিয়া তাকে যদি ভালে থাকো তেতিয়া আৰু যাম যাম আৰু
অ সেইয়াই আৰু মন্দিৰে চন্দিৰে এনেও যাই থাকিব লাগে পিছে উমানন্দ মন্দিৰত গৈছানে নাই তুমি?
মই উমানন্দ মন্দিৰ যোৱাই নাই।
যোৱা নাই ন কেতিয়াবা যাবা মই এবাৰ গৈছিলো নহয় তাতে মানে বহুত ধুনীয়া হয় জোগা পুৰা অ জানায়। নদীৰ ওচ ৰত পুৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে ন বস্তিতো ত আমি ফেৰিৰে যাও ভাল লাগে পানী। পানীৰ মাজেৰে পানী হেৰি ফেৰি লৈ যাই কেনে আহি ধুনীয়াকে সেৱা সেৱা কৰিব পাৰি তাৰে ভিউ বিলাকো বহুত ধুনীয়া নেচাৰ চাই কেনে ভাল লাগে। পৰিৱেশটোৱে বহুত ধুনীয়া আৰু তাৰে
অ মই মানে শুনি আছো বহুত দেখাও পাইছো তাৰপিছত তাৰ মানে যাম যাম বুলি ভাবি আছো আৰু তাকে যাব লাগিব
যাবা কেতিয়াবা তাতে যদি সেইফালে যোৱা হয় তেতিয়া গুচি যাবা আৰু
উম
ভাল লাগে সেই মন্দিৰত যাই কেনে কাৰণ কি তাতেও মানে তুমি কিবা যদি মনৰ পৰা কিবা খোজা তেতিয়া নহলে হয়টো ৰহস্যময় মন্দিৰ হয় ন ত এইবিলাকত যোৱাটো বেছি ভাল হয় আৰু মই জানাত বহুতে যায়ও তাৰ কাৰণে মানে অসমত উম মানে অসমত যিমান মানুহ আছে কিছুমানে ঘুৰিব আহিলেতো বেছিভাগ কামাখ্যাত যায় কামাখ্যা তাৰ পৰা আৰু ডাইৰেক উমানন্দ মন্দিৰতে যায় তই যোৱাটো ভাল হয় আৰু আমি যদি আ জাগ্রত মন্দিৰ কাৰণ কি আমি এতিয়া অসমত থাকি কেনে যদি আমি নাযাওঁ ত কথাটো কেনেকুৱা হব ন ত সেইকাৰণে যিমান পাৰো সিমান গলে ভাল হয় বাৰু সময় যদি একো প্ৰব্লেম নাথাকে
উম
সেইয়াই আৰু আমাৰ ইয়াতে ওচৰত তে ভীমা শংকৰ মন্দিৰটো আছে নহয় ইয়াতে আহিছা ন এই বিমা শং অ ইয়াতে ভাল লাগে এইটো মন্দিৰত মানে বহুত ধুনীয়া আৰু সেইটো অলপ বহুত পাহাৰৰ মাজত যাব লাগে
অ অ গৈছিলো এইবাৰো যাম বুলি ভাবি আছো শাওণৰ মাহত দিব তাতে তো শাওণৰ মাহত বহুত ভিৰ হয় ন
অ বহুত ভিৰ হয় ইয়াতে শাওণ মাহত মানে পুৰা মানুহ বিলাক আহে ন বহুত দূৰৰ দূৰৰ পৰা আহে ওচৰৰ বিলাকো যায় ত' আৰু মানে ভাল লাগে আৰু শাওণ মাহত এতিয়া হলে বম আহিব নহয় বহুতে তাতে যাব আৰু বহুত ৰাতি ৰাতি বিভিন্ন পণ্ডিত বিলাক আহিব যাব তপস্যা কৰিব, পূজা কৰিব।
মই এবাৰ গৈছিলো বাপৰে একদম ৰাস্তাৰ পৰাই লাইন ধৰিছো একদম মানে। যাই কেনে ইমানেই ভাল লাগিছে। পূজা কৰাৰ পিছত মানে মনটো পুৰা শান্তি লাগি গৈছে তাতে।
অ' ভাল লাগে ৰা ভা এনে তুমি বলে বমত ৰাতি গৈছা নে'
বল ব্ৰমত মই ৰাতি যাই পোৱা নাই।
নাই পোৱা ন? ময়ো আজিলৈ যোৱা নাই কিন্তু এইবাৰ ভাবিছো যাম বুলি কে।
অ অ, যাবা নেকি।
অ। এইবাৰ মানে ভাবিছো যে এইটো অভিজ্ঞতাটো লওঁ ৰাতি গলে কেনেকুৱা লাগে। ভলে ভলে বমত গ'লে বহুতে যাই নহয় তাৰ পিছত ৰাতিপুৱা আহে। ৰবিবাৰে যায় সোমবাৰে আহে অ। ৰাতিয়ে যায়, তাৰপিছত ৰাতি তাতে পূজা কৰালৈকে ৰাতিপুৱা হৈ যায়। তাৰপিছত আৰু ৰাতিপুৱা ঘূৰি আহে ত ভাল লাগে সেনেকুৱা আমিও গোতেেই ৰাতিটো নোখোৱাকে। কৰিব কাৰণে ভাল লাগে কিছুমান বহুতে যায়তো কৰিব কাৰণে।
উম উম, মই দেখিছো মানে মানুহ বিলাক এনেকে ৰাতি ৰাতি যায়। খালি ভৰি তাৰ পিছত এনেকে মানে খুঁটি চুটি লৈ যায় আৰু। খ্ৰীষ্টৰ পৰা পানী আনি পিনে তাৰপিছত এনেকে খোজকাাঢ়ি যায় যে শুক্লেশ্বৰ মন্দিৰত মানে।
উম।
অ' শুক্লেশ্বৰ মন্দিৰত তাতে পূজা কৰে আৰু পানী ঢালি।
উম হয় বহুতে যায় বাৰু এনেকুৱাকে। আৰু যাবও লাগে দিয়াচোন। এইতে আৰু ইমান জাগ্ৰত মন্দিৰ হয় আৰু এেনেকুৱা শাওন মাহত যদি নাযায়। তেতিয়াহলে কেনেকুৱা হ'ব, ত যোৱাাতটো ভাল হয় বাৰু। বেছিকে তোমাৰ এনে এতিয়ালৈ যিমান মন্দিৰত গৈছা কোনটো মন্দিৰত বেছি যাই ভাল। ভাল লাগিছে তোমাৰ'
মোৰতো চব মন্দিৰত যায়ে ভাল লাগে আৰু মানে এইটো বেছি ভাল লাগে সেইটো। সেনেকুৱা টাইপ নাহয় মানে ভগৱানৰ মানে। এ মানে তুমি যেতিয়া পূজা কৰিম মানে নিজৰ মানে শুদ্ধ মনে দি যাব চবতে ভাল লাগে।
অ' সকলোতে বেছি ভাল লাগে কব কলে কথাটো ঠিকে কৈছা তুমি। বাৰু ইয়াত। এতিয়া আমাৰ এনে চ এ ক'ব গ'লেতো আৰু দূৰত বেছি যোৱা নহয় দিয়া। মিছা কথা কব যোৱা নাই কাৰণ কি এবাৰ দুবাৰৰ বাহিৰেছি। যোৱা নহয়, কাৰণ কি দূৰ হৈ যায় ন ত যিমান পাৰা ওচৰত। তাত যোৱা যায় আৰু মই বেছিভাগ এনেকুৱা ওচৰত যোৱা যায় দূৰত গ'লে অলপমান টাইম লাগে ন তো। কেতিয়াবা। খুব বেছি দুই তিনিদিন দুইদিন দুই বাৰ এনেকা তিনিবাৰ এনেকা কৰি যোৱা হয় আৰু।
অ' মোৰো সেই এনেকুৱাই আৰু বছৰ দুই তিনিবাৰ দূৰত যোৱা হয় বাকী ঘৰৰ ওচৰত। ওচৰতে থাকে আৰু এনেকুৱা টাইপ চব ভগৱানতটো একেই দিয়াচোন।
হয়, তুমি অ তুমি যাক মনৰ পৰা মানা সেইটোয়ে।
উম। মানে ধৰি লোৱা দূৰত গ'লেও সেই একে ভগৱানে পাবা ওচৰৰ ভগৱানৰ। পূজা কৰিলে একে ভগৱানে পাবা।
একে পাবা অ, সেইটোৱেতো তুমি কৃষ্ণক মানিলেও। হেৰি শিৱক মানি লও যিয়ে নহওক যাক মানা সেইটো। পজিটিভ এনাৰ্জি নো সকলোৱে চায় দিয়ে।
উম।
সেইয়াই আৰু কি কবা আৰু এইটো যে ইয়াতে কি। কয় ই্কন টেম্পলত গৈছিলানে তুমি। আহ তাতেও ভাল লাগে ত অহ তাতে তাতে আৰু এটা সময় আছে নহয় ইমান মানৰ পৰা মন্দিৰ বন্ধ হয়। আমি এবাৰ গৈছো আমি যোৱা টাইমত মানে মন্দিৰটো মানে বন্ধ হব আৰু। মানে আমি মানে লাকি বুলিও ক'ব পৰা যায় কাৰণ কি তাৰ পিছত বহুত দেৰি খুলিল হয় গধূলি চাৰিটা মানত খুলিল হয় ত আমি যাওঁতে এ এক বা- টা নে বাৰটা মান বাজিছ- ত সেইখিনি সময় বন্ধ কৰাৰ সময় হয় আৰু সিহঁতৰ। একালৈকে বন্ধ কৰে আমি পাইছো বাৰ তাত ত' আমি ধুনীয়াকে সেৱা চেৱা কৰিব পালো আৰু তাৰপিছত তাতে কেনে ভাল লাগিল সময়মতে হল আৰু চাৰিটা বজাত সিহঁতে বহুত ধুনীয়াকে আৰু শান- তি জাগা হয় ন তই সিহঁতে যাই কেনেও ভাল লাগে মন বিলাকো শান্তি হয়।
অ মইয়ো গৈছিলো বাৰু মই সেইকাৰণে মানে টাইম চাইম মানে চাই গৈছো আৰু মানে খুলে কেতিয়া বন্ধ কৰে।
উম টাইম চাই কেনে গ'লে ভাল হয় বাৰু। এতিয়া মিলাব পৰা যায় আমি প্ৰথম বাৰো কৈছিলো ন তই গম পোৱা নাছিলো। টাইম বেলাকৰ কথা।
অ মইো গম পোৱা নাছিলো তাৰ পিছত মানে সেনেকি লগৰ এজনী তায়ে থাকে আৰু ত সেইকাৰণে মানে তাই মানে জানে আৰু।
জানে অ যোনে যায় সিনেহঁতে কো গম পায়। উম উম তাতে মূৰ্তি কেইটাও ইমান ধুনীয়া ন। ৰাধা কৃষ্ণৰ মন্দিৰ এটা সজায়। অ আৰু তাতে যে খোৱা লোৱাও বহুত ধুনীয়াকে দিয়ে কিন্তু আমি তাতে খাইছিলো নহয়। চাৰি তাৰ খি চাৰি। ভোগ দিছে আনকি আৰু তাৰে মানুহ বিলাকে ধুনীয়াকে কথাও পাতে যোনে মানে তাতে চাৰ দিয়ে খোৱা লোৱা। ভাল লাগে এনেকুৱা ভাল ব্যৱহাৰ কৰিলে যিহেতু মন্দিৰত আছে। ত সকলোৱে ভাল ব্যৱহাৰ কৰে ন ভাল লাগে আৰু।
উম উম সেইটোয়ে আমিও ভালে পাইছ-